হেল্ল'।
হেল্ল' হেল্ল'-হেল্ল' হেল্ল'
শুনিছা নে নাই?
তুমি শুনিছা নে নাই?
উম মোৰ মাতটো আহিছে ভালকে? উম এয়া এনেই আছোঁ তুমি?
ভাত খালা?
ভাত তোমাৰ বনাইহে আছে।
আজি-আজি ছাগলী খাবনে আৰু ডাইৰেক্ট আৰম্ভণি
তাকেই ভাবিছোঁ।
ছাগলীটো অ' গৰম বঢ়িয়া লাগিবতো।
উম।
অতো আজি একে প্ৰথম আৰম্ভণি ডাঙৰ এটালে হে অ' খালোঁ। অ'-অ' প্ৰথম আৰম্ভণি দাক ছাগলীয়ে দি দিয়া।
তাকেই মই গাহৰি দিম বুলিয়ে ভাবিছোঁ।
অ' তেতিয়া হ'লে ভালেই আমি সহযোগ কৰিমগৈ নহয় আমি আছোতো পাঁচ কেজিমান লৈ আনা মই ঘৰলৈ গৈ আছোঁ।
ক'ত আছা এতিয়া?
নগৰত।
উম বাকী কালি এন চি চি গৈছিলা?
আজিও গৈছোঁ আ কালি নাই যোৱা আজি গৈছোঁ।
আজি গৈছিলা আজি কি আজি কি কৰিলে?
একো নাই কৰা এনেই বৰষুণ বৰষুণ দিছে কাৰণে বহাই থৈ দিলে আৰু পিছত সোনকালে চুটি দি দিলে। এনে গৈ আছোঁ, এনে গৈ আছোঁ কাম নাই। একো প্ৰাাকটিছ চেকটিছ নাই কৰোৱা এনেই- এনেই। হে? কি কৈছা? অ' কি কৈছা? হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'।
শুনিছাঁ?
তোমাৰ নেট ডাল বেয়া।
হেল্ল'
হেল্ল'
শুনি আছোঁ কোৱা?
অ' তোমাৰ আকৌ মাজতে নহা হৈ গ'ল যে মাতডাল।
এই নেটৱৰ্কটো কাৰণে অকণ অসুবিধা হৈ যায়।
ৰাস্তাত চকীখন পাৰি বহি থাকা।
তাকেহে।
অ' চাই বহি থাকিব লাগে ধুনীয়াকে। গা পানী গা চা ধুলা গা পানী
গা নাই ধোৱা অ' তুমি ভাল মনত পেলালা গা ধোৱাটো গা ধুব লাগিব।
গা ধোৱাই নাই?
নাই ধোৱা।
কিয়?
এই ৰাতিপুৱা উঠা দেৰি হ'ল সেইকাৰণে।
আচ্ছা। বাকী আজি একদম মাছ
নকবা আৰু এতিয়া খাব লাগিব। বাকী হেৰি কি কম বুলি ভাবিছিলো অ' তোমাৰ এই তোমাৰ কল কেইটা হ'ল এনেই।
মোক ওঠৰটা।
উম কৰা-কৰা তুমি সেইটো কমপ্লিট কৰিলে তাৰপিছত টে্সটো স্পিচ কৰিব পাৰিবা।
অ, মোক- মোক কৈছিলো এইজনী।
উম।
এ কি বুলি কয় নিদৰচনাই।
উম। বাকী কোৱা?
বাকী হে আৰু এতিয়া খেলা ধূলাটো চব বৰ মানে তোমাৰ বন্ধই হ'ল উম
গৰম বন্ধ পিছৰ পাই ওলাব চাগে মানুহবিলাক।
উম, যেতিয়া ওলাব লাগে তেতিয়া নোলাই
উম, গমব উম। গৰম বন্ধ কেইদিন সেই ঘৰত সেকি সোমাই থাকিব।
উম।
এইব -এইবাৰ ভলীবলে খেলিব লাগিব।
ভলীবল খেলিব লাগিব তুমি কৈছো তাকে।
উম, এইবাৰ ভ এইবাৰ ভলী- ভলীবল খেলিব লাগিব ভলীবল ঘৰৰ ধনী হে সৰহ ধনী হ'ব এতিয়া দুদিনমান অকণ পিছত।
কিয়প
ধনী হ'ব আৰু ডবল সোমাব।
হে
অ', দুই -দুই
উম, সেয়ে পাব আকৌ নাই নাইকেহে থাকে।
অ, এইব তেওঁ আজি একো এটা নাই আক
উম- উম পইচাই নাথাকে চব পইচা চব পইচা বিলাক বায়েকক মাৰি -মাৰি দিছে।
অ', একে বাৰে-একে বাৰে নিদিয়ে। আমাক বোলো কিবা এটা খোৱাওঁ গৰম দিন।
উহো, বা আকৌ ওলোটাই আমাৰ পাহে খায়।
উম, কালি আক আমাকে কৈছে মিলাবলৈ।
কি মিলাব দিছে অ', অ', অ', আমাকে মিলাব দিছে আকৌ।
উম -উম কি তেল নিদিয়েগৈ। উম, হাহিছে এতিয়া? এতিয়া -এতিয়া নাযাওঁ। এতিয়া ইমান- ইমান ইমান গম নাই- ইমান গম নাই লাগা। ৰ'দ দিলে যে কাইলৈও নাযাওঁ ন, কাইলৈ এন চি চি নহয় কাইলৈ যদি গৰম পৰে পিককে মাৰি দিম।
মানে কি ধৰি লোৱা এ ইমান ৰ'দত সাতুৰিব নোৱাৰা তুমি এই ৰ'দডাল পৰি থাকে না এই ছাহত সাতুৰি ভাল লাগে মানে। ধৰিলোঁ যেতিয়া গাতো ধুই দিলো হয় আকৌ আহি ধুই ধুব লগা হল হয়।
আচ্ছা- আচ্ছা হেইটো মানে কেচটো। মন বন নাই যোৱা মই এই পঁচিছটামান শেষ কৰি দিওঁ অকল।
কৰা -কৰা -কৰা কৰি পেলাই তুমি এটা কাম কৰিব বুইছা তোমাৰ যদি আৰু বেলেগ নাম্বাৰ আছে মোক কণ্টেক্ট কৰিবা।
অ', অ', কি হ'ব?
পিছত কম আৰু এইখিনি কথা পিছত
অ', অ', তাকে মই সুধিছি হা
ওলাই আহিলে ওলাই আহিলে মোক ক'বা মই তোমাক বুজাই দিম কি কৰিব লাগে
অ আজি এন চি এলত দৌৰৱাইছেহে তাৰপিছত পি টি কৰাইছে
উম
মানে এইবিলাক খাই থকা যে
উম
ফুপাই পেলাইছে
উ
হে হে সৰাই আজি জিভা মেলি পেলাই
পাইছে বা এই তোমালোকৰ ইমান ইমান ফিল্ডখন অকনমানি নহয় জানো তাৰ
অ তো উম দছ পাক এই বাছ চাইডে চাইডে দৰাই নহয় বাস্কেটবলৰ চাইডৰ ৰাস্তাটোত
অ
দহ পাক দৌৰাব তাৰপিছত এক্সাৰচাইজ কৰাৰ সময়ত দুটা লাইন ক বনাই ন
উম
দুটা লাইন বনালে ধৰ প্ৰথম লাইনটো এক এটা পিটি কৰিব নহয় জপিয়াই জপিয়াই এ ছেকেণ্ড প্ৰথম লাইন তাৰপিছ প্ৰথম লাইনটো হোৱাৰ পিছ‌ত ছেকেণ্ড লাইনটো যাব নহয় প্ৰথম লাইনটো আকৌ এপাক পুৰা ফাই ফাই দৌৰিব দিয়ে জি ফোপাই ফা হে কি বুলি কয় মানে জিভা চিভা ওলাই যায় আও
হু হু
অফ অ কৈছো নাখাও আজিপা হি আকৌ জোৰ জবৰদস্তি কৈছে এইস প্তাহটো কা ধৰি আৰু এইসপ্তাহটো খাহি আৰু
নাই এইটো মানে গেপ দি দি কৰিব লাগে যি কৰিব লাগে নহলে বেয়া
উম সি গেপটো দিব নিদিলে নহয় মোক মই ভাবিছো একেবাৰে এৰিয়ে দিও আও
উম উম তাকে এতিয়া এ সন্ধিয়া যাবা নে সিহঁতৰ ঘৰলে
ফোন এটা মাৰি দিবা দিলো অ উম
হেল্ল'
মই এই আপোনাৰ এই কাঞ্চন অ অ কোৱা হেল্ল'
শুনিছা নাই
হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
হেল্ল' অ আকৌ নেটডাল নোপোৱা হৈ গৈছে
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' তই নিজে নহয় ইয়াৰ নেট পোৱা নাই মৃন্ময় অ তাৰ নেট নাপাই হেল্ল' মাততো শুনি আছো সিহে নাই শুনা মোৰ মাতটো দেখোন হেল্ল' কি খট খট মাতি আছ কৰি লাটদাৰ টমটমখন চলাম বুলি কোৱা নাই হেল্ল' বুইছা একো নকয় হেল্ল' বৰষুণ বৈছে অই হে নহয় কিন কিনাইছে কি গৰুজনীক বেজি দিছিলা উম উম বেবাইছে কেলে নো আগতে বেজি দিছিলা নি এইবাৰ বেজি দিবই